হেল্ল' কি কৰিছা ভন্টি?
কি কৰিবিনো গৰমত ওকনি ফনিয়াই আছো।
ঈশ্বৰ ওকনি লাগিল নিকি ৰ'দ
ওকনি লাগিলে নে কি?
চাইছোহে আৰু তাকে লাগিলে নে কিয়ে নে সেই ভণ্টিজনী আহিছিলে যে
অ অ।
তাই ওকনি ধেই আছিলে তাৰমানে এইশোপামান ওলাইছিলে।
হয় হয় দে হয় আমাৰ আমি যে আগতে হোষ্টেলত থাকোতে যে মানে ইটো মূৰৰ পৰা এইটো মূৰ লেকে এনেকুৱা ও ওকনি থাকে নহয় ঘৰতহে তাক কে ঘৰলে যাওঁ
নহয় ইস্কুলত ইস্কুল ইস্কুললে গ'লে লাগি থাকে যে লগৰবোৰ থাকে যিমান শুনিলো মানে হেৰি কৰিলো এই যায় কিন্তু সেই ধোওঁতে যে হেৰি চেম্পু লগাই পূৰা গামোচাখন বা কিবা কাপোৰখন লৈ পিনি মাৰিলে মানে আহে আকৌ তাত।
উম উম।
মই তেনেকেই মাৰো আজি গৰমত ইমান খজোৱাইছে উফি হৈছে মানে এইটো। হুম?
হয় হয় অ এ কি আজি মানে চিজনত এই বাঁহ গাজ খালে বোলে বেছি চুলি শৰে ন। খজোৱাই বোলে সেই মানে এইটো চিজনত যে
এ নাখালো হয় মইটো এদিনহে খাইছো দুদিন খালো অকল। দুদিনতে ইমান চুলি শৰিছে যে?
নহয় নহয় গৰমৰ কাৰণে যে কি হয় ঘাম সোমাই নাই
উম।
মানে কি হয় তিতি মেলি আকৌ শুকাই যায় যে সেই সেনেকে চুলিবোৰ শৰে আকৌ এনে এই এনেকুৱা
উম খজুৱাইছে আকৌ শৰি গৈছে।
সেইটোৱে সেইটোৱে মানে যিমান কেয়াৰ ল'লেও কি হয় চুলিখিনি মানে এতিয়া আমি বান্ধি থৈ দিওঁ ন গৰমত
উম।
সেইটো কাৰণে অকণমান বেছিয়ে শৰে আকৌ গৰমৰ কাৰণে। উম উম। নোৱাৰোয়ে যে এতিয়া মেলেগিন থবলে ন।
ক'তনো ওকনি পাবি চুলিহে শৰিছে।
হয়নে আগতে আমাৰ হোষ্টেলত এনেকুৱা হৈছিলে আক।
উম।
হোষ্টেলৰ পা যাওঁ ঘৰলে একদম ইটো মূৰৰ পৰা ইটো মূৰৰ ওকনি কি চাবা।
উম।
ইজনে মুঠতে উঠিবই নাপাও যেতিয়ালেকে শেষ নহয় চাই থাকিব মাহঁতে।
মোকো আগতে চাই দেচোন এতিয়া ইয়াত চাবলে মানুহ নাই বুলিহে। উম, হেৰি বৌয়ে কৈ দিছিলে সেইদিনা আহিবি চাম এনেই খজাই আছে দেখি সময়ে নাপাও যে যাবলে।
অ', তহতৰ কলেজ অ', এই কম্পিউটাৰ, কম্পিউটাৰ এক্সাম কেতিয়া হ'ব বুলি কৈছিলি?
ফোন কৰিম বুলি ক'লে।
অ', অ'।
লগৰজনী দচ তাৰিখে আছে বাৰু, মোক মই এক্সামৰ কাৰণে চহী নাই কৰা আছিলে যে? সেইকাৰণে দেৰি হ'ল তাৰমানে । আগৰবাৰ সেই ব ক্ল'জ কৰা সময়ত নক'লে আকৌ মোক এক্সামৰ কাৰণে আকৌ হেৰি চহী কৰিব লাগিব বুলি।
অ', মানে লগৰজনীয়ো নকলে নেকি?
উম।
লগৰজনীও নকলে নেকি এনেকে চহী কৰিছে বুলি?
সেই আগতে ক্লছ হ'ল যে তাই, মই-মই পিছত কোৱাগে অকলে গৈছিলো। গম নাপায় আকৌ মই নাই কোৱা বুলি।
অ'।
কৰিছে বুলি থাকিলে, সেইদিনা সুধিব গৈছিলো যে তেতিয়াই গম পালো আকৌ চহী কৰিব লাগে বুলি, ভাল গ'লো সেইদিনা। নহ'লে মই এনেই ।
অ', নহ'লে এনেই চাৰ্টিফিকেট মানে এনেই এবছৰ এনেই গ'ল হ'লে নহ, পানীত গ'ল হ'লে।
নহয়, নহয়, পিছত হলেও দিব পাৰিল হলে বা দিয়াটো।
পাৰিলে কিন্তু, তথাপি নহ মানে যিমান খিনি যিমানটো সোনকালে তোৰ হেৰি হ'ল
এইটো বেছ বেছ কে ।
তাৰপিছত এতিয়া অ, দচ তাৰিখৰ পিছতো লাগিব।
প্ৰথম দহ তাৰিখৰ পৰাতো নহ'ব পাৰে, পিছতহে হবগে পিছটো-'
সেইটোৱে, সেইটোৱে তথাপিও এতিয়া লগৰজনীৰ লগত দিব নাপাবি আৰু।
উমহ্ক নেপাম। তাই বায়েকো দিয়ে চহী কৰা নাই নেকি, একেলগতে পালো বাইক ভাবি আছ
মানে অ', আগতে গৈ থকা লগৰবোৰ লগতহে যাবলৈ ভাল লাগে নহ।
উম, লগৰখ ভাল হ'লেও এই তাত এই পৰীক্ষা, পৰীক্ষা হ'লে এনেইও চবৰ লগতে চিনাকি হৈয়ে যায়।
উম। অ', মোক শিকাবি দে, মোক শিকাবি দে বুলি নহ? ঐ মোক শিকাবি দেই নজনাটো বুলি, তেনেকে মানে চিনাকি হৈ যোৱা হয় নহ?
এক্সামত উম, এনেই মনে নেমাতোৱে এনেই পাতাই নহয় এক্সামত দিনা যেনো পাতা হয় আকৌ।
অ', এক্সামৰ দিনা ঐ এইটো পঢ়ি আহিছে নাই, এইটো নাজানিলে মোক কবি হা?
অ', যে হেৰি ফুচ ফুচ কে যে, কথা কলে যে শুনি পাই যে একদম ফাৰ্ষ্ট বেঞ্চৰ পৰা লাষ্টৰ বেঞ্চলৈকে, এনেয়ে যিমান চিয়ঁৰি থাকিলেও শুনি নাপায় নহ?
উম। সেইটোৱে হেৰি, কি কয় দিবিগে আৰু এক্সাম তেনেকে।
কি হয় নাজানো, একো পঢ়াই নাই এতিয়ালৈকে।
অ'। তহঁতৰ হেৰি কলেজত কেনেকুৱা লাগিছিলে আগতে, কলেজ যুগ পাতোঁতে?
ভালেই লাগে, কেনেকুৱা লাগিব নহ। চব পুৰা একদম, মোৰতো যোৱাই নহয় বেছিভাগ।
দোকান দিছিলি নহয় কলেজ উইক টাইমত, কলেজ উইক
কলেজ যুগ মানে এনো হেৰি দিছিলো কলেজ যুগতো দিছিলো বহাগীৰি মেলা পাতিছি
অ', অ', বহাগী মেলাত। অ', অ'।
উম্, সেইটোৱে দোকান বুলি নহয় তাৰমানে। ষ্টল টাইপৰ এনেকে বহাই আকৌ, চব ডিপাৰ্টমেণ্টৰ বা নিজৰ নিজৰ হেৰিকে এনেকে তাৰ এটা, ষ্ট'ৰ টাইপৰ।
অ', ষ্টল এখন এখন বহাই মেলি।
উম্ উম্ ষ্টৰ নিচিনাকে তাৰমানে, এটা এটাকে মানে যিয়ে যি নিয়ে আৰু নিজে। নিজৰ নিজৰ ডিপাৰ্টমেণ্ট হিচাপে বা কিবা এটা এনেই বিভাগ হিচাপে কৰে যে।
অ', অ', সেইটোৱে, এই তেনেকৈও ভাল লাগে ন।
উম‌্, ভালে লাগিছিলে এনেকে বিক্ৰী হৈছিলে, মোৰ বিক্ৰী হৈছিল বোৱা গামোচা।
মৰাণ গামোচা লৈ গৈছিলো আৰু
উম্, পিছতো অৰ্ডাৰ আহি পিনে আকৌ ঘৰৰ পৰা নিহে দিছো পিছত।
অ', মানে মেমহঁতে কিনিছিলে নে, বেলেগ ষ্টুডেণ্টে।
ছোৱালীজনীয়ে। ক'তনো দিব পাৰে, বোৱাই নহ'ল যে।
অ', অ',
জুনিয়ৰ হেৰি তাৰমানে তলৰ বেষ্টৰ এজনী ছোৱালী।
অ', ববি আকৌ, বিক্ৰী কৰিবি এতিয়া।
উম্।
এনেও কাষ্টমাৰ লাইন লাগি আছে চাগে, মৰান গামোচা। এনেও বিহু আগে আগে বেছি হয় আৰু ন।
উম্ উম্।
কিবা কি ষ্টল বহা মানে, হেৰি ষ্টুডেন্টো কিনে মানে আকৌ হেৰি, সেইটোৱে অৰু প্ৰফেচাৰবোৰ কিনে ন। অ', অ',
মোৰ মাছনি এই বেলেগ ডিপাৰ্টমেণ্টৰ বাইদেউ এজনীয়ে লৈ লৈ লৈছিলে।
অ',
গামোচা খিনি সৰু আৰু ধুনীয়া ধুনীয়া আছে ন, মইনো এনেকুৱা হেৰি গামোচাবোৰ যে সৰু সৰুকে নাথাকে জানো। ঠেক ঠেক যে।
অ', অ', এইবোৰ হাত মুচিবলে ভাল হয় নহয়, বোৱা গামোচাবোৰ। হাত মুচিবলে, গা মচিবলে অ ম গা বোৰ মুচিবলে
উম্,
কিনাবোৰ কি পিছল পিছল, এ একো ভাল নালাগে মুচি।
পানী নুটোকে, সূতাখিনি হেৰি যে।
অ', পিছল ন।
পকোৱা সূতা নহ'লে, কেঁচা সূতাটো বেছি ভাল পানী টোকিব কাৰণে।
অ', সেইটোৱে আজিকালি কেঁচা সূতাটো লুকালেই দেই, প্ৰায় মানুহে নবয় দেই।
কিছুমানে বয়, আজিকালি দোকানৰ হেৰিবোৰে চোন বন্ধ হওঁ হওঁ কৰি আছে।
উম্, সেইদিনা কৈছে মোক অ', সেই দোকানখনৰ অ', কৈছিলি যে ন।
উম্, মই আছিলোচোন তেতিয়া।
অ', দেচোন কেনেকুৱা বেচে, আজিকালি অনলাইন যুগ আহি গ'ল যে।
আমাৰখনো বন্ধ কৰিম, এতিয়া বুলি কৈছে ন।
উম্, সেইটোৱেইটো। মানে আজিকালি কি হ'ল বজাৰলৈ গৈ উম্ উম্ উম্। মানুহবোৰ আজিকালি সঁচাকে দেই, হেৰি সময় নোহোৱা হ'ল মানে দোকানলৈ গৈ গৈ বি কিনিবলৈ।
এতিয়া ইয়াত সময়ও কম লাগে, বস্তুও পালে।
অ', সেইটোৱে। আজিকালি একদম সহজ উপায়, অনলাইন যুগ।
বজাৰলৈ পিছত নিবলৈ শিকাব লাগিব, দেখাবগৈ লাগিব আৰু পিছত। পিছৰ আহিখিনি
তথাপিও ইমানো এনেকুৱা হ'ব নালাগে মানে বেপাৰীবোৰৰ পইচা লছ হৈ যায় ন।
উম।
দিনৰ দিনটো বহি থাকে বিক্ৰী বাৰ্তা নহয়। অ', সেইটোৱেইটো আকৌ ভাড়া লয় ন সেইবোৰ
উম হেইনাই মুখন শুকাইয়ে গৈছে। চকু ধুকু ক'লা কৰি তাৰমানে টেনশচন লাগে না সেইটো
অহ। এনেই এতিয়া ভাড়া ৰুম বিশ হাজাৰ সেই টাউনতো দহ বিশ হাজাৰ সেইটো লৈয়ে ন।
উম।
খালী ঘৰটোকে ৰুমটোতে আৰু তাৰ ওপৰে যদি বিশ হেৰি বস্তু বিক্ৰীয়ে নহয় এনেই ভাড়া দিয়া হয় ন।
উম সেই ভাড়াটো কাৰণেইটো বন্ধ কৰি দিম বুলি কৈছে।
সেইটোৱেইটো লছ হৈ যায় ন তাহঁতৰ পইচা।
উম, এতিয়া বস্তু আনি লব পাৰিলে ভালে আছিলে।
ঐ লৈ আহিমগে নেকি সেইদিনা যেনেকে বিশালত সোমাই বস্তুটো বিচাৰি নাপালো যে
অ', এনেকুৱা হবগে আৰু
অ', পিছত যে বিচাৰিলো বিচাৰি নোপাম দেই বস্তুবোৰ এনেকুৱা হ'ব দিয়া।
উম।
এইটো দে কি পূজাৰ আগে, আগে পূজাত পাতিব লাগিব উম।
হুম।
পূজাত যাব লাগিব তাৰ একে সেইদিনা মই ইমান দুখ লাগি গৈছিলে দে বস্তুটো বিচাৰি নাপালো।
উম, উম নহয় তই সেইটো যে আগতে লম বুলি কোৱা হ'লে অনলাইন কৰিব পাৰিলি হেতেন হয়।
নাই সেইটো নোলাই যে।
তেতিয়া নাই আজিকালি নাই ওলোৱা আছিলে থকা হ'লে ওলালে হয়।
আকৌ চাব লাগিব দেই মই এনেই চাম দেই সেই পেকেটো হেৰি কৰি কিনে
উম, উম।
উম, নহ'লে পূজাত আহিব পাৰে ষ্টকত।
উম, আহিব পাই তেতিয়া দিবিচোন।
অ'।
এনেইবা আমাৰ দি থকাই হয় বাকি এনেকুৱা হেবোৰ মইদ প য একো।
অ', সেইটো।
উম। অ', এটা আহো উম।
যাব লাগিব, অ', এটা সৰু কিছে না ফ্ৰী পাইছিলো মন ভাল লাগিছিলে এতিয়া নাপাওঁ দেই।
ত চাই থাকিবি মাজে মাজে ফ্ৰী যেতিয়া কমকে পাওঁ ন তেতিয়া দি দিবি। সেই গুৰিজানা এটা আছে যে, তাৰমানে ঘৰলৈ যাওঁতে হ'লেও সি সোমাই থৈ যাব। উপায় ন দি থৈ যাব পাৰিব ন।
উম, উম, অ', সেইদিনা চোন ইমান দেৰিকে পাৰ্চেল আহিছে কেইটা বজাত চাৰে এঘাৰটা বজাত আহিছে পাৰ্চেল।
আহেচোন নহ সি তাৰমানে ঘৰলৈ যাওঁতে একেবাৰে লৈ আহিছে আকৌ।
অ', মানে এইয়াই হয় আকৌ বালু পৰাৰ যে।
উম, সেইটো কাৰণে সেই ঘৰলে আহোতে
মই দূৰবোৰৰ সোনকালে দি লৈছোঁ ওচৰবোৰ বোলে হেৰি ঘৰলৈ যোৱা এই মানে অকমান হেৰিকে দিও দেৰিকে দি দিও, গৈছে মই কৈছো ইমান মাইকী মানুহ জান ৰখি থকা হেৰি ভাল ক ন নহয় দাদা। মই অথনিৰ পৰা কেইটা বজাবৰ মই মোক দিনতে ফোন কৰা পাৰ্চেল আহিলে বুলি দেই। এ উ দহটা এঘাৰটামান বজাত ফোন কৰিছে বাইদেউ আপোনাৰ পাৰ্চেল আছিলে অ' হ'ব আহিব বুলি কলোঁ। তাৰপাছত এবাৰ পাঁচটামান বজাত মাৰিলোঁ অ' বাইদেউ গৈ আছো, গৈ আছোঁ বোলে আ আকৌ চাৰে সাতটামান বজাত মাৰিলো গৈ আছো গৈ আছো। মাৰি আছো মাৰি আছো নাই নাহে নাহে এঘাৰটা বাজি গৈছে।
এঘাৰটা বাজি মানে সি ঘৰৰ পৰা আহি অ' যাওঁতে হেক লৈছে একেবাৰে। অ, নহয় সিহঁতে আহিবলৈ দিগদাৰ হয় ন চিৰিয়েল কে নাহিলে আকৌ। সেইটো কাৰণে দেৰি হৈ যায়।
উম।
উম, তাৰ পিছত আহিলে আৰু চাৰে এঘাৰটাম বজাত। অ' বাইদেউ চৰি চৰি একদম বোলে। উম, মই সেইটয়ে কৈছোঁ নহয় দাদা চক মই এতিয়া মাইকী মানুহ এজনী বাহিৰত ৰৈ থকা বেয়া কথা ন'। ভাল নেদেখে নহয় তেনেকে এনে বুলি। তাৰপিছত সেনে বুলি কৈছোঁ আৰু।
উম।
মই তেনেকেই দিওঁ সেই বস্তুবোৰ ওচৰবোৰ অকণমান হেৰি দেৰিকৈ দিওঁ বুলি কৈছে আৰু তেতিয়া।
নহয় সিহঁতো প্ৰব্লেমো হয় প হোৱাটো, টোৰ এতিয়া ইয়াতো আহি পিনে আকৌ দূৰলে